কি ক
ই এনেই আছো
অ মই এনে ভাত পানী খাই বহিছো হে
আচ্ছা খবৰ কেনেকুৱা
ভালে ভালে ভাত খালা
ভাত মানে মই এনেই অকমান ওলাই আহিছো তোমাৰ
ক'ত
এ আমাৰ ওচৰতে ৰিজৰ্ট এখনত আহিছো
অ অ ৰেজৰ্টত গৈছা।
উম
সেইদিখন তুমি মেছেজ কৰোতে মই টাউনতে আছো টাউনত তোমাৰ এই মেচিনৰ মানে তোমাৰ মই কাপোৰ চিলাও যে
উম
তাৰ বস্তু শেষ ক হৈছিলে সেয়া তোমাৰ বস্তু আনিলোগে সেইকাৰণে উঠাব নোৱাৰিলো ফোনটো।
অ মই তাকে ভাবিছোঁ হ'লেই ফোন মাৰিলে ৰিচিভ কৰে আজিনো কিয় ৰিচিভ নকৰিলে'বা বুলি
সেইয় মানে অলপ ইমানজি অকমান বিজি আছিলো সেইদিনাখন
উম হম খবৰ খাতি ভাল আৰু এতিয়া
ভাল ভাল এই তোমাৰ মোৰ গোটেই দিন কেইটা একদম বেমাৰ বেমাৰকে গৈছে। তোমাৰ কেনেকুৱা
আছো আও মোৰনো কি আৰু দিনৰ দিনটো কামেই শেষ নহয়চোন ঘৰৰ কাম খিনি থাকিয়েই আকৌ এছান মিদন বিলাক থাকে তাৰপিছত সেইবোৰ কওঁতে জায়গে আও এচাইনমেন্ট দি হৈছে উ
অ গৰম বন্ধ দিয়া নাই
গৰম বন্ধ দিব এতিয়া দিয়া নাই এতিয়ালৈকে কলেজ চলেত যোৱা নাই বাৰু
অ অ আমাৰ আকৌ গৰম বন্ধ দিলে একজাম হ'ল যে
অ সেই এতিয়া গৰম বন্ধ দিব যে। এচাইনমেণ্টবিলাক দি দিছে আকৌ চবৰে।
অ এতিয়া মানে পুৰা এচাইনমেণ্ট দিছে আৰু
উম তাকে এমাহ থাকিলে যে ঘৰত দি দিছে আৰু
তাই ত অকন ফোন চোন নকৰা হ'ল কিবা হ'ল খবৰ খাতি নাই
উম এ নহয়ও এচাইনমেন্ট বিলাক কৰোঁতে তাৰপিছত আকৌ ঘৰৰ কামবিলাক থাকে যে তেনেকে কৰোঁতে তোমাৰ টাইমবোৰ যায়গৈ আকৌ
অ সেইটো হয় টাইমতো তেনেকেই যায়গে আৰু ঘৰৰ কাম মানে তোমাৰ এতিয়া সাতৰ সুধি লাগে হাটৰ চোৱা লাগিলে ন হাট চোৱা অ আজি আকৌ বোলে আজি ভাঙিব বুলি কৈছে আজি ৰাতি
অ জানো মই আমাৰ মাহতি গৈছিলে কাইলে ভাঙিব বুলি এই চব পিনে বেলেগ বেলেগ নহয়
হ'ব পাৰে সুধি কেতিয়া হ'ব
হা হা
তোমালোকৰ হাতৰ সুধি কেতিয়া হব হাটৰ সুধি নহয় নেকি?
তোমালোকৰ হেইপিনে কিবা মই মানে আজিহে শুনিছো এইটো শুনাই নাই।
অ কাপোৰ- চাপোৰ নোধোৱে
অ সেইটো মানে খুদ
অ হাটৰ সুধি মানে সুধি হোৱা আৰু
অ সুদ্ধি হোৱা মোক এ আমাৰ মানে তেনেকে একো নকয় অকল ঘৰ চৰ হায়ে মুচে কাপোৰ -চাপোৰ ইমান নুধুৱেই চোন তাৰপিছত এনে যদি কিবা পান তেতিয়া চফা কৰে ফিল্টাৰ চিল্টাৰ তেনেকে একো নাই।
অ আমাৰ আকৌ তোমাৰ গোটেই ঘৰ এইফালে মানে আমাৰ ঘৰৰ ফালে
অহ
পুৰা তোমাৰ ঘৰৰ যত যিমান বস্তু আছে চব মানে ধুই দিয়ে আৰু। তুলি কেইখনৰ বাদ দিয়ে চব বস্তু ধুই দিয়ে
অ আমাৰ এইপিনে নাই যেনিবা দেই তেনেকোৱা।
অহ
কেনেকোৱা কয় ন তোমালোকৰ পিনে।
হা
তোমালোক সেইপিনে মানে
অ আমাৰ ফালে তেনেকোৱা ক অ চবৰ ফালে বেলেগ বেলেগ বাৰু।
অ তাকে মই বোলো মই মানে আমাৰ মানে সুধি ফুধি এইবোৰ মানে এনেকে নকয় মানে। মানে নৰ্মেল আৰু হাত ভাঙিব কাপোৰখিনি ধুই দেবা এনেকোৱা কৰিব তেনেকোৱাকৈ কৰে মানে।
অ অম্বুবাচী মেলা চাব গ'লা।
নাই নাই নাই যোৱা দেই।
নাই যোৱা ই নাই যোৱা বা কেনেকোৱা মানুহ।
অ সেই তাকে তাৰপিছত যাম যাম বুলিকে ভাবি আছোঁ তাকে মিলিলে যাও উম বাৰু তেনেকে নিমিলেই নহয় যাওঁ বুলি ক'লেও।
তাকে হে আকৌ তোমাৰ পইচা লাগিল আকৌ কাৰ লগত যাবানো। অকলে অকলে মই তোমাক ফোন কৰিম বুলি ভাবিলো তাৰপিছত আকৌ বোলো তাই চাগে বিজি আছে ফোনে নকৰোঁ আৰু।
যাবা নেকি নহলে এদিন।
পাৰি।
কেতিয়া মানলে ফ্ৰী আছা, এইকেইদিন ফ্ৰী আছা নাই।
মইতো তোমাৰ সদায় ফ্ৰী থাকো কিনো কৰিবা ঘৰত মোবাইল টিপি থাকোঁ আৰু।
হম
ৰিলচ কল কৰি থাকো দিনতটো তেনেকেই যায়গে আৰু ৰিলচ কল কৰোঁতে কৰোঁতে।
অহ
তাৰপিছত তোমাৰ দাদাহঁতে কৈছে কি সহঁতে তেওঁ কৈছে বোলে নম্বুবাচী মেলা যাবি নেকি, মই কৈছো নাযাও দে তহঁত গোটেই খ ল'ৰা আকৌ। ছোৱালী নাই এনেকে ভাল নালাগে ন।
অ সেই ল'ৰা খিনিৰ লগত যাবলৈ অকণমান আনকমফৰ্টেবল ফিল হয় আৰু এনেতো একো নাই মানে মানে কি লগ এজন থাকিলে ভাল হয় আৰু
সেইটয়ে তাৰপিছত আকৌ লগৰজনীক সুধিলোঁ। তাইও কলে নাযাও বুলি মোকচোন নাযাও দে আৰু তেনেক অকলে অকলে মোৰ আকৌ ভাল নালাগিলে ন।
উম অকলে মানে কি লগ এজন থাকিলে ভাল লাগে আৰু।
সেইটোয়ে মানে তেওঁ ল'ৰা খিনিৰ লগত ইমান মোৰ ফ্ৰী নহয় হয় নে দাদা খিত যদিও দাদা হয় তেনে ম সিহতৰ লগ ই ফ্ৰী নহয়, যদি মোৰ যদি ছোৱালীজন থাকে তেনে তাইৰ লগতে ফ্ৰী কৰি পেলাই তাইৰ লগত থাকে পাৰি আৰু, আৰু তেনেকে নায়েই নহয় যোৱা মানুহ। মইয়ো তো পাহৰি থাকিলো তোমাৰ কথা
মানে আমাৰ কি কথা বতৰা বহুত দিন নাই যে সেইকাৰণে আৰু
সেইটোৱেই এই তোমাৰ স্কুলৰ পিছত আৰু চব আৰু ভাগ-ভাগ হৈ গ'ল। এতিয়া আৰু চবৰে এমেই বেলেগ আৰু
উম পিছে কি কৰিম বুলি ভাবিছা ভৱিষ্যতলৈ
মই তোমাৰ এই ইকনমিকসত মেজৰ লৈছো তাকে ভাবিছো বিজনেচ এটা খুলিম বুলি
বিজনেছ ন ময়ো তেনেকৈ ভবা নাই তোমাৰ মই আছামিজত ডিগ্ৰীটো শেষ হ'লে অলপ এইটো যদি অকনমান যদি পাৰ্চেন্টেজটো পৰা পঢ়াটো অকনমান ঠিক লাগে গে আৰু হেৰি এ পি এছ চিটো অকমান ট্ৰাই কৰিম বুলি ভাবিছো।
পাৰি-পাৰি সেইটোও ভাল আছে। এতিয়া অ এতিয়া আকৌ তোমাৰ থাৰ্ড গ্ৰেড ফৰ্ গ্ৰেডৰ তোমাৰ একজামবিলাক হ'ব নহয়, দিবা নিদিয়া?
এই দিম বুলি ভাবিছো আকৌ তাত মানে হেৰি হয় আকৌ দিম বুলি ভাবিলও মানে তোমাৰ গ্ৰেজ চাৰ্টিফিকেটখন খুজি দিয়ে নহয়।
খোজে নেকি?
উম কিছুমানৰ খোজে।
আমাৰ ফালে আকৌ শুনা মতে বোলে এইটিন প্লাছ হলে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ এক্সাম দিব পাৰি।
অ নাজানো দেই চবতে কিছুমানত বেলেগ বেলেগো থাকে নহয়।
তাকে হে।
আৰু ময়ো ইমান ভালকে নাজানো তুমি কাৰোবাক কাৰোবাক কণ্টেক্ট কৰিছা বা যোনে জোনে দিছে।
অ মুভি চাব যোৱা নাই?
হা
মুভি চাব যোৱা নাই?
মভি চুপা-চুপি
অ চপা-চুপি আকৌ কক তেল
অ ককতেলখন বাৰু মই চালোৱেই
চালা?
উম মানে ফোনতে চালো।
ভাল লাগিলে ন?
উম ভালে লাগিলে দেই কাহিনীটো
চুপা-চুপিখন অ তাই খালি অলপমান ভুল আছে আৰু
অ অলপ ভুল আছে বাৰু তাই হেৰি চুপা-চুপিখনেই চাম-চাম বুলি ভাবি আছো যাবা নেকি তুমি
পাৰি ক'ত যাবা?
তিনিচুকীয়া কে যাওঁ
হুম
তিনিচুকীয়াকে যাওঁ।
পাৰি।
অঁ
ওচৰে-পাজৰে যোনখন হয় সেইখনলে যাম আৰু।
উম তাকে এ তোমাৰ যাম বুলি কওঁহে তাৰপাছত তোমাৰ। ঘৰত যেতিয়া কামবোৰ কৰি পিনে অকণমান বিছনাত বাগৰি দিওঁ।
অ মনে নাযায় এই এ এলাহ ভাৱ তটো মানে এতিয়া গৰমত বেছি আহিব।
উম গৰমত আৰু এই কাম সোপা কৰি শেষেই নহয় এলাহ-এলাহকে।
অ বা ইমান এলাহ লাগে অ।
তাকেহে।
এটা এলাহে লাকে জীৱনতটো যাব বুইছা।
ফোনটো চাই চায়ো আমনি লাগে একেখিনিকেনো কিমান চাবা।
তাকেহে ঘৰৰ কাম কৰি কৰি মানে হাত খৈ যায়গে। কিমান কিমান একেখুপাকে কাপোৰ ধুয়ে থাকে। কিবা ধুয়ে থাকিবা একে হ বা মচিয়ে থাকিবা। হাৰীয়ে থাকিবা।
কামকে কয় কৰিব লাগে আকৌ সদায়।
এ উপায় নাই আৰু ছোৱালী মানুহৰ জীৱন আৰু।
সেইটোয়ে তাকে বোলো ঘৰৰ পৰা ওল ওলাই যাওঁ বোলো মানে ঘৰৰ পৰা। কলেজ ওচৰতে হয় যে হেৰি অহা যোৱা কৰিবলে। মানে হেৰি হয় দেই মানে ঠিকে ওচৰ হৰ কাৰণে ইমান মানে থাকিব নিদিলে ৰুমত। তাৰপাছত এই বোলো যদি মাছ চাছ কৰিব লগা হয় তেতিয়া বোলো আৰু দূৰত যাম আৰু।
ম মই দূৰত যোৱাৰাকে ভাবিছো গুৱাহাটী চাইডে। উ।
উ গুৱাহাটী গুৱাহাটী বুলি নহয় মুঠতে মই মানে অকল ঘৰৰ বাহিৰত যোৱা মাথা মাৰি আছো আৰু।
উম এতিয়া কাম চামো কৰিব নালাগে নিজে বনাই খালেই হ'ল।
উম সেইটোৱেই।
উম মই তাকে ভাবি আছো ন। কিনো হয় চাচোন লাইফটো ক'ত গৈ শেষ হয়গে।
অকল যতে ততে এইবোৰ হেৰি কি বুলি কয়। অ অ কি বুজ তাতে বোলে ডিগ্ৰীটো মুঠতোত শেষ।
উম তাকে ডিগ্ৰীটো শেষ হবলে এতিয়া। চাৰি বছৰ কৰিলে নহয়।
সেইটোয়েতটো আৰু মোৰ এবছৰ আছে চোৱা আকৌ নহলেতো শেষেই হ'ল তিনি বছৰ হ'ল হোৱাহেঁতেন।
অ বৰ দিগদাৰ হ'ল অ।
উম তাকে।
উম এতিয়া আকৌ নকৰিলেও নহয়।
উম সেইটোৱে।
এতিয়া চবতে বাৰো ডিগ্ৰী আৰু তোমাৰ কম্পিউটাৰ সোধে কম্পিউটাৰ কৰিলা।
কম্পিউটাৰ কৰা নাই মই কম্পিউটাৰ লম লমকে আছো এ যোৱা এলাহতে যোৱা যোৱা নাই হে ৰ।
। এ একেই অৱস্থা ময় ল'ম ল'মকে বুলি ল'বই পৰা নাই কম্পিউটাৰটো। সেই নাই কৰা কবাদ তোমাৰ লম। কপাল ল' বুলি ভিছিলো।
এ আমাৰ হেৰি ওচৰ ওচৰতে এখন আছে যে আমাৰ চাৰিআলিত যে।
অ।
তাতে ল'বাগৈ নেকি তোমাৰ এইটো জুলাই মাহত ফ্ৰী এডমিশ্যন বুলি শুনি আছোঁ।
অ পাৰি ফ্ৰী এডমিশন যদি।
দুইজনীয়ে গৈ লৈ থৈ আহিমগে ন দুইজনী কৰা নাই তেতিয়া তুমি তাকে কিমান কৰিবা ক'ৰ্চটো ছমহীয়া, এবছৰ, দুবছৰ?
এ একে বেচিকটো এডভানস কৰিম আৰু।
অ অ।
তুমি?
মই হে এবছৰে এতিয়াতো ল'ম নেকি।
অ তেতিয়া চব শিকি লব পাৰিম আৰু এবাৰ এতিয়া যে তুমি ছমাহৰটো কৰা অকল বেছিকয়ে শিকাব, এডভানস
সেইটোৱে অকমান বোলো শিকিছো যেতিয়া অকমান ভালকে গোটেই খিনি শিকি লও, তেতিয়া মোৰ উম তেতিয়া লগতে যাব পাৰিম হয় নাই?
সেইটোয়ে লগতে যাব পাৰি মই বোলো তাকে এ কম্পিউটাৰ ললে চাগে। পিছত মাই কৈছ তাইক ফোন কৰি সুধিবিচোন এবাৰ তাইৰ লগতে যাবি নহলে।
অ অ ভালে কৰিলা ফোন মাৰিলা দেই বহুতখিনি কথা আজি পাতি লব পাৰিলো।
অ তেতিয়া একেলগে যাব পাৰিম আকৌ এনেকে ঘূৰা পকাও নহয় লগৰ বিলাক নাপাৱেই।
সেইটোৱে। হেৰি ঠিক আছে মই তোমাক নহ'লে কল কৰি চেণ্টাৰটোত কল কৰিম তাৰপৰা তোমাক জনাম হা।
অ ঠিক আছে দিয়া মই ৰখি থাকিম তুমি মোক ফোন কৰিবা। আহ ঠিক আছে দিয়া।